অ কি কৰি আছা?
আছো এনে ভাত চাত খাই শুই আছো তুমি কি কৰি আছা?
ময়ো জাষ্ট ভাত খাই উঠিলোঁ।
আহ। কলেজ গৈছা
অ গৈ আছো কলেজত
অ মোৰো খবৰ পাতি ভালে দিয়া ভালে চলি আছে তোমাৰ কেনেকুৱা
অ মোৰো ভালে
অহ
উম এক্জাম কেতিয়া
এক্জামতটো মোৰ শেষেই হ'ল ক'ব গ'লে এতিয়া দুমাহে বন্ধ হ'ব এতিয়াতো কলেজ নাই আগষ্টৰ পৰা খুলিব আৰু
অ তাকে আমাৰো আ আগষ্টৰ পৰা খুলিব জুলাই মাহটো বন্ধ দিছে
আমাৰটো জুনৰ মাত টো বন্ধ
অ আমাৰতো এই কিবা কিবি চলিয়ে থাকে ত' যাব লাগে আৰু
কলেজত বহুত কিবা কিবি থাকে ন
অ কিবা প্ৰগ্ৰেম পাতিলেও মাতি দিয়ে মানে ডিপাৰ্টমেণ্টেলৰ উম তাকে
উপায় নাই আৰু যাবতো লাগে তাত
উম কয় আৰু যে এতেনডেঞ্চ দিম সেইবোৰ মিটিং এতেন কৰিব লাগিব নহলে নহব হেত কৰে নে নাই নাজানো আৰু উম ৰেজিষ্টাৰত সিহতে অ ৰেজিষ্টাৰত হেৰি কৰি দি ৰাখে মানে নাম লিখি ৰৈ থৈ দিয়ে
অঁ
উম দিয়ে ন নাই এইটো নাজানো কৈ ৰাখে আৰু ভয় খুৱাই চাগে না আমাক নকৰিম এড তেন সেইকাৰণে
ঠিক নাই সিহঁতেহে জানিব সিহঁতি কিবা কৰে আৰু
অ তাকে
তোমাৰ এক্জাম শেষ হল নিকি
অ মোৰো শেষ হ'ল এক্জাম
ৰিজাল্টৰ কাৰণে ৰখি আছা নিকি এতিয়া
অহ বা ৰিজাল্ট কেতিয়াবা দিয়ে তাকে তাৰপিছত আগষ্টৰ পৰাতো আমাৰ ছেভেন এইথ এতিয়াটো ফ'ৰ ইয়েৰ হৈ গৈছে ন?
উম, উম।
ত' তাকে ভাবি আছো এতিয়া, ছেভেন, এইট ইয়াৰটো কন্টিনিউ কৰিম নে নাই।
কম্পালচৰী নহয় নহয়, এতিয়া যদি এম এ, ছেম এ এনেকুৱা কিবা কিবি যদি কৰা যাই তেতিয়াও কৰিব লাগে। টো ফ'ৰ ইয়োৰছৰ টু
উ কম্পালচৰিটো নহয়, কিন্তু মানে মেম হতে কৈছে যে এইটো কৰিলে ভাল হব, অলপ বেছি হেৰী, প্ৰেফাৰেন্স পাব, এনেকৈ কৈছে আৰু। আৰু ইয়াৰ অলপ মানে চাৰ্টিফিকেটো বেছ বেছি ভেলু হ'ব এনেকে কৈছে।
হেল্ল'
হেল্ল'
মাততো অহা নাই।
আহা নাই?
অফ হৈ গৈছে। নেকি মোবাইলতটো চাচোন
অফ হোৱা নাই টো
হেল্ল'
হেল্ল', শুনা পোৱা নাই?
মই মাতটো শুনা পোৱা নাই একেবাৰে কিয় বা।
মই শুনা পাই আছো দেখোন।
হেল্ল'
হেল্ল' হেল্ল'
কিবা প্ৰব্লেম হৈছে নে প্ৰপাৰ
অ', তাকে। মই কিন্তু মাত শুনা পাই আছো। হেল্ল'।
হেল্ল'।
অ', শুনা পোৱা নাই?
হেল্ল'।
হেল্ল', হেল্ল'।
পিছত কৰিম দে ন হ'লে। মানে মই মাতটো শুনা পোৱা নাই।
মই পাই আছো কিন্তু।
দে, দে।